আহ কোৱা এই মই ভাত বনাই আছো।
হয় নেকি অ খবৰ পাতি ভাল এ মই মই এনেই বহি আছো ভালে খবৰ পাতিতো বাৰু
অ হয় নেকি
আহ আ আজি দু ভাতটো খোৱা নাই বাৰু বনাব বনামেই আৰু
আচ্ছা ব তুমি বনাবা নে
অ আজি ময়ে বনাম
অ কি বনাবা তে আজি
আজি অলপ কিবা বনাম বুলি ভাবিছো তুমি কি বনাইছা আজি
অ আজি মই এ কি কয় তোমাৰ এ পানীল বনাই আছো
অ পানীলাও বনাইছো অ কিহৰ লগত বনাইছে হয় নেকি
অ দালি ভাত আৰু তোমাৰ পানী লাও ভাজি
হয় নেকি
উম
কি কি, কি কি বনাই ভাল পোৱা তুমি এনে
মই এনেই তোমাৰ এ, মাংস বনাই ভাল পাওঁ। মই মাংস বনাইও ভাল পাওঁ, খাইও ভাল পাওঁ সেইকাৰণে মই মাংস বনাই ভাল পাওঁ।
হয়। বেছিভাগ কি বনোৱা? মইতো বেছিভাগ গাহৰি মাংস, তাৰপিছত ব্ৰইলাৰ মাংস, ছাগলী মাংস মই চব ভাল পাও মাংস আৰু তেনেকুৱা, তুমি কি ভেল পোৱা বেছিকে?
মই বেছিকে তোমাৰ এই কলোৱে তোমাক মই মাংস, এ তোমাৰ মুৰ্গীৰ মাংস বেছিকে ভাল পাওঁ।
মৰ্গী মাংস লোকেল মুৰ্গী আৰু বেলেগ
আৰু বেলেগ তোমাৰ মাছো ভাল পাওঁ ইমান ভাল নাপাওঁ মাছ মই মা মাংসই ভাল পাওঁ তোমাৰ আৰু মাংস পা আৰু তোমাৰ উ ছাগলী মাংস ভাল লাগে উু তোমাক ভাল লাগে ন ছাগলী মাংস
আকো ভাল পাওঁ
অ', আচ্ছা।
আৰু, আৰু তোমাৰ এ, কিবা এ কোনোবাই কিছুমান কিছুমান মানুহে যে খাই যে তোমাৰ এ কিবা কিবি পাৰ-চাৰ' আৰু সেইবোৰ খাই যে, তুমি খোৱা নে?
অ', পাৰ-পাৰ মই আজিলৈকে খাই পোৱা নাই।
অ', হয় নেকি ময়ো খোৱা নাই। মানে মোৰ কিছুমান মানুহ থাকে তোমাৰ এই কিবা কিবি খাই ভেকুলী খাই তোমাৰ কেৰকটোৱা খাই। এইবোৰ খাই-খাই পাইছা নে আজিলৈকে তুমি?
তেনেকুৱা ভেকুলি, কেৰকটোৱা সেনেকুৱা খাই পোৱা নাই মই। মই খাইছো তো তোমাৰ স্নেল খাই, স্নেল খাইছো।
ইচ্নেল-ইচ্নেল, অ', মই ভাবিলো এই সাপ খাইছা বুলি।
স্নেক নহয় স্নেল, অ', শামুক। শামুক এনেই ঠিকে লাগে, বেয়া নালাগে।
অ', মানে মোকতো অলপ লেতৰা লাগে আৰু। মই খাব নোৱাৰো।
হয় নেকি, উম, ভাল হয় খাব কাৰণে ভাল হয়। তোমাৰ চকুৰ কাৰণে বহুত, আহাই এইবোৰ খাব কাৰণে মানে
ঘৰত খায়, মাহঁতে খায় মই নাখাওঁ। মোক ভাল নালাগে আৰু, মোক অলপ মানে কেনেকুৱা লাগে আৰু, এইটোত থাকে ন তোমাৰ এই অলপ চ কেনেকা থাকে যে সেইকাৰণে দেখাত, সেইকাৰণে নাখাওঁ।
হয় নেকি, অ', সেইবোৰ খাবলৈ সেইটো নৰ্মেলি তোমাৰ এনেই ভাজি কৰিকে, মাটিৰ দালিৰ লগত বনোৱা যায়। তেনেকুৱাকে খোৱা যায়।
অ', হয় নেকি। আমাৰতো ঘৰত মই এইটো তুমি এইটো মই বনাই পাইছো। তোমাৰ খোৱা নাই, ময়ো এইটো বনাইছিলো, মই ফ্ৰাই কৰি বনাইছিলো।
হয় নেকি, অ', ফ্ৰাই কৰিও খাই
তোমাৰ আলুৰ লগত ভাল লাগে ফ্ৰাই কৰি এনে খাৱ , ভাল লাগে টেষ্টি লাগে আৰু।
শামুক শামুকটো ওলাব লাগে, তাৰপিছত
উম, উম, হয় টেষ্টি লাগে কিন্তু মই নাখাওঁ। এনে দেখাত বেছি লাগে মোক, কিন্তু খোৱাত মই না
অ', সেই সেনেকুৱা সেইবোৰ বনালে মানে খাব লাগে, চকুৰ কাৰণে বিৰাট ভাল।
উম উম, হয়, এইটোটো হয়। আৰু এনে কিবা কিবি এনে খাই পাইছা নে আৰু বেলেগ কিবা?
অ' গাহৰি খাইছিলোঁ। গাহৰি খাওঁ। তুমি গাহৰি খোৱা নে?
আহ গাহৰি অ' খাওঁ মই।
হয় নেকি। কেনেকুৱা বনোৱা মইতো আমাৰ। টো ঘৰত বনালে মানে বাঁহৰ গাজৰ লগত বনাই, নহ'লে এ লাই শাকৰ লগত বনাই তাৰ পিছত। তাৰ পিছত কেতিয়াবা এনে গাহৰি ভাজি কৰিও খাওঁ।
অ' হয় নেকি। অ' আমিতো এ কি কয় তিলৰ লগত বনাই খাওঁ।
অ', তিলৰ লগতো ধুনীয়া হয় অ', খাইছোঁ তিলৰ লগতো। অ', গাহৰি নাই গাহৰি কেনেকুৱা বনোৱা, ৰেচিপিটো কেনেকুৱা? গাহৰি
তোমাৰ এ যেনেকুৱা তিলতো তোমাক বটিব লাগে, তিল মচলা চব বতিব লাগে নহুৰু আদা সেইবোৰ বটি কিনা, তোমাৰ জলকীয়া বটি কিনা, তাৰ পিছত এ গাহৰি ফ্ৰাই কৰিব লাগে আৰু আলুৰ লগত ফ্ৰাই কৰি না তোমাৰ ওপৰ পৰা দিব লাগে, তেতিয়া ভাল লাগে।
হয় নেকি, অ', তেনেকুৱা ভাল লাগে হয়, অ'। তাৰপিছত এনে ঘৰত কেতিয়াবা তুমি নিজে বনোৱা নে।
হা হা কি ক'লা।
ঘৰত বনোৱা নাই তুমি।
নিজৰ ঘৰত মই বনাওঁ।
হয় নেকি আহ কেতিয়াবা বনাও মই গাঁহৰি। মুড়ি বনাই ভাল পাওঁ, ব্ৰইলাৰো বনাই ভাল পাওঁ।
আচ্ছা, হয় নেকি। আৰু এই হাহৰ মাংস বনাইছ নে।
অ' হাঁহৰ মাংসটো আমাৰ ঘৰত কম চলে।
অ'
হয় এ মানে নোখোৱা নাযায়, আগৰ পৰাই হাঁহৰ মাংসটো কম খাওঁ আমি।
অ' আচ্ছা কি বিয়া।
তায় দিন একো বেয়া নহয় গ'ম নাপাওঁ, আমি আগৰ পৰাই হাঁহৰ মাংসটো মানে বহুত কম ৰিইলি খাই। খোৱাই নাযায়, তেনেকুৱা তোমালোকে খোৱা নে হাঁহৰ মাংস।
অ' খাওঁ এতিয়া এতিয়াতো নাখাওঁ ঠাণ্ডা দাই দিনত খাওঁ জানা উৰুকাত খাওঁ।
ঠাণ্ডাত খাব লাগে বুলি কয় এনে খোৱা নাযায়। বহুত তেল থাকে বোলে গাহৰি, হাঁহৰ মাংসত।
উম, হয় তেল থাকে।
অ' তেনেকুৱা খাব লাগে, এনে তোমাৰ ঘৰত এনে শাক পাচলি। কি কি বনোৱা তোমালোকে।
শাক পাচলি বনাও তোমাৰ কি লাই শাক বনাওঁ আৰু পালেং শাক বনাও লাই, পালেং আৰু তোমাৰ ৰঙালাও আগ বনাও বহুত কিবা কিবি মানে এনে শাক পা খাওঁৱে তোমাৰ আৰু এনে কি কই এই মোক ফুলকবি ভাল লাগে।
ফুলকবিটো ছিজনে এতিয়া বৰ্তমান নাই, তুমি এতিয়াও বজাৰত পাবা, সেইবোৰ নাখাবা, সেইবোৰ
উম, হয়-হয় এই ঠাণ্ডাৰ দিনতে হয়, ফুলকবি বা ফুলকবি আৰু এই এই তোৰ লগত
ধনিয়া পাত আৰু মটৰ দিব লাগে মটৰটো দিলে। মানে হাৰ মটটোৰ এ ধুনীয়া লাগি যায়। এতিয়া মানে ফুলকবি
মোৰ এতিয়া খাব মন গ'ল, তোমাৰ কথা শুনি ফুল-ফুল কবি মোৰ বৰ টেষ্টি লাগে মানে মোৰ খাওঁ তোমাৰে গৰম গৰম জোলৰ লগত খাব লাগে।
অ' এতিয়া তে উম, তেজ তেজ থাকে তোমাৰ ফুলকবিটো বৰ্তমান সেইকাৰণে এতিয়া উম হাইব্ৰীড হয় তোমাৰ টেষ্ট নাথাকে বাৰু
উম-উম এতিয়াতো খোৱা নাই ঠাণ্ডাৰ দিনতে ভাল লাগে। চিজনত পালে আৰু এনে চিজনৰ চব্জি চিজনৰ ফল সেইবোৰ তোমাৰ
অ, এতিয়াতো তোমাৰ আহ এতিয়াতো তোমাৰ ৰঙালাওৰ আক ৰঙালাউৰ চিজন হয় ন বৰ্তমান ৰঙালাউ তিহ তাৰপিছত
ভাত‌ কেৰেলা উ।
ভাতে কেৰেলা, বিলাহী, তিতে কেৰেলা, ভোল, জিকা এতিয়া চিজন বহুত আছে মানে চ'ব বছৰ চ'ব চিজন থাকে ন
উম-উম-উম হয়। বিলাহীও এতিয়া হয়।
তোমাৰ বিলাহীতটো ছয় মাহে থাকে নেকি বাৰ মাহে
উম, বিলাহী চ চাটনি বনাই খাইছ নে?
অ' মই বিলাহী চাটনি বৰ ভাল পাওঁ। পুৰিকে বনোৱা চাটনি টোৰ আৰু বেছিকে ভাল পাওঁ, আৰু সৰু বিলাহী যে থাকে মাছৰ লগত। লগত বনাব লাগে ইমান ধুনীয়া লাগে।
অ, মাছৰ লগত উ মাছৰ লগত সেনেকুৱাতো মই বনাৱা বনাই। বনোৱা নাই মানে
শুকান মাছৰ শুকান মছৰ চাতনি
অ-অ খাও সেইটো খাও মে ডাঙৰ বিলাহীৰ লগতে বনাই পাইছো।
হয় নেকি? অ, ডাঙৰ বিলাহী সৰু বিলাহী হে, তোমাৰ এ সৰু বিলাহীতটো এনে চাটনি বনালেও বহুত ভাল লাগে ধুনীয়া লাগে আ আমাৰ ঘৰত তেনেকুৱা খোৱা যায় বাৰু
অ মইতো খোৱাই নাই সৰু বিলাহী মই মানে আগতে খাইছিলো এবাৰ দুবাৰ মানে খোৱাই নাই এনেকুৱা আৰু বজাৰত পতককে নাপায় তোমাৰ সৰু-সৰু বিল বিলাহীটো ঘৰতে লাগিলে খাব পাৰেি এবাৰ লাগিছিল আমাৰ ঘৰত তেতিয়া খাইছিলো।
অ, খাব লাগে বিলাহী চাটনিবোৰ
হয় খালেটো ভালেই হয়।
অ, সেইটো হয় আৰু তোমালোকৰ আহ কি কি ক'লা তোমালোকৰ ঘৰত এনে চাটনি তাটনি বনাই কে খুৱাইকে ভাল পোৱা নে।
উম-উম খাও এ মূলা আৰু চাটনি বনাও কেতিয়াবা।
অ, তোমাৰ মিক্সাৰত বনোৱা নে এইটোত বনোৱা
আগততে বতি কিনে অ এ এইটোত বনাইছিলো
শিলপাতত বটি কেজিত ঠেত লাইকে খাই নহয় টো বৰ ধুনীয়া লাগে আমাৰ মানে আগত মাহঁতে এেনেকুৱা বনাইছিলে এতিয়া বৰ্তমানতটো অ কি বোলে মিক্সাৰতে মানে চবে সহজ পায় মিক্সাৰতে বনোৱা যায়। কিন্তু আগতে বৰ্তিকে বনাইছিলে বৰ ধুনীয়া লাগিছিল। এতিয়াও কেতিয়াবা বৰ্তা ব চটনি কোনোবা বনালে মানে ইমান মানে চেণ্ট উলাই এটা ন।
উম।
ত ইমান ধুনীয়া লাগে হয়। তুমি মিক্সাৰত এনে বটি বটি বা ইমান স্মেলটো নাহে যেতিয়া বটি কে ৰ'ব ন এতিয়া ইমান ধুনীয়া চেণ্ট আহে।
উম ঠিকেই কৰা তুমি সেইটো।
তুমি কেতিয়াবা বটি বনোৱা নে?
উম উম বনাও গতিকে বনাও মই। এতিয়াও বনোৱা নাই এতিয়া গ্ৰাইণ্ডাৰতে বনাও আগতে বনাইছিলো।
অ' তোমালোকে ঘৰত এনে শীতল মাছ মাছ চাটনি তেনেকুৱা মাছ শুকান মাছ সৰু সৰু সৰু সৰু মাছ নিচলা মাছ খোৱা নে।
খাওঁ।
হয় নেকি অ' খাব লাগে, এইবোৰ খালে মানে গাৰ কাৰণে শৰীৰৰ কাৰণে ভাল। পিটল মাছটো তোমাৰ সেইটোৰ কাৰণে ভাল বুলি কয় জণ্ডিচ বেমাৰৰ জ্বৰ ত্বৰ আহিলে বুলি খালে মানে সেইটো মানে তোমাৰ শৰীৰৰ কাৰণে ভাল বুলি কয়, সেইবোৰ গ'ম খোৱা নাই তুমি, অ তুমি কেতিয়াবা খাবা। তেনেকুৱাকে ভাল হয়, তোমাৰ শৰীৰৰ কাৰণে ভাল এনেও ভাল। অ ক ঠিক। ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, পিছত কথা পাতিম ইয়াৰ বিষয়
উম উম দিয়া।
ধনিয়া পাত দি।
উ ৱেলকাম।